কি কৰি আছ?
এয়া আজৰি হৈ আহিছো আও এতিয়া। ঘৰ দুৱাৰ শাৰী কৰি লৈ। তই কি কৰি আছ?
ময়ো এয়া আজৰি হৈ পেলাই এনেই বহি আছোঁ দে।
অ অ বহিয় আছোঁ। মই আকৌ ঘৰৰ দুৱাৰ সাঁৰী কৰি পেলাই, খালো কেতিয়াবাই।
আজি কি কি বনালি?
আজি বেছি আইটেম নাই, আজি মানে বেছি আইটেম মানে আজি হেৰি হ'ল ৰ ভাত ভাতোতো ভাতে দালি। দালি বনাও মানে আমি এ আলুৱে বনালো দম হয়।
বাপাৰে আলু দম বনালি। দম, কণী দম, আলু দম অ
অ হঃ কণী দম বনালো অ, কণী দম তাৰপিছত। আকৌ হেৰি বনালো, আম কাটি ললো। তাৰপিছত টিহু টিহুৱে আহ। তিহুৱে আলুৱে চৱজি অকণ বনাই ললো। হেল্ল 'লৰা, লৰা, ছোৱালী ল'ৰাকে ছোৱালীকে আলু ভাজি দিলোঁ
উম
তাৰ পিছত আকৌ মই মচন্দই এয়া আচোৰুতে হেৰি কৰি লয় যে সেই তেনেকে মচন্দয় হেৰি কৰি ললো
অঁ অঁ
বনাই ললো
কেই বিধো বনালি দে অঁ হেৰি কলা কচু মই এনেকে কলা কচু আনি থৈছো তাকে বোলো বনাম বুলি ভাবি আছো চু কোলা কচু তো সিজাই পানীটো পেলাই দিব লাগে নেকি
নালাগে কোলা এনে পানী হেৰি জেগাৰ পৰা আনিছ পানী জেগা
নাই নাই নাই এনে বাৰি মাটি পৰা
নাই আমি ডাইৰেক্ট হেৰি কৰিয়ে খাওঁ ভাজিয়ে খাওঁ এ কিছুমান পাতত দিওঁ খাব পাৰ পাই
পাতত দিব পাৰি ন ঠাৰি কেইডাল ঠাৰি কেইডাল আহ ঠাৰি পাত চব
থুকেইটা দিব ধুঞা
মানে হেৰিটো ঠাৰি কেইডাল
অঁ অকণ বোৱা চাই যোৱা
সেই কাৰণে
বোৱা কেইডাল ঠাই কেইডাল লাগে কি খাবা আৰু
অঁ ঠাৰি কেইডালৈকৈ চব্জি বনাই খালেই হ'লে হ'ল মই বোলো খজুৱাই নেকি বোলো পানী হেৰি কৰিমনে কি বোলো
অঁ নহয় বুৱা হব বোৱা নহয় আকৌ জেগালৈ কিছুমান খজুৱাই দেই
অঁ সেইটোয়েইটো
অঁ জেগালৈকে থওঁ, অঁ কলা কচুটো খাব লাগে কিন্তু এই আমি খায়ে। থাকো উম খায়ে থাকো। আমাৰ পথাৰৰ পৰা সেইদিনা আনিছে ছিলে মই সোধা চৰুতে ছোৱালীজনীৰ জনদিচ্ হৈছিলে যে ছোৱালী জনীৰ হোৱাৰ কাৰণে সুধা চৰুতে সুদা চৰুতে মানে খালি হেৰি কৰি পেলাই এনেই লৰাই বগাই একে গেছোতো একেবাৰে কমাই দি নিমখ অকণমান দি দিছো আৰু জলকীয়া এটা দি দিছো আৰু একো দিয়া নাই খালি থাকিবলৈ আগখনত থওঁ আকৌ লই দিওঁ এনেকে কৈয়ে আমি তেনেকে খাইছো কি মজা লাগিছে ধনি
জণ্ডিচত সেইটো খোৱা ভাল নেকি আহ নিজে ভাল হলা জণ্ডিচ ডক্তৰৰ ওচৰত নি নিয়াকে অ যাওতে অ এইটো চিজনত বৰ ভয় লাগে তেতিয়া হে ই
উম তাই এই কলা কচুটো খাইছো তাই সেইকাৰণে আমি কলা কছুটো সঘনাই খাই আছো
অ মই আজি সেই তাকে আনি থৈছে বনাব লাগিব তে মাছ দিও বনাব পাৰি নহয় ন
অ এই গৰমত আচল কোলা কচুটো খোৱা খুব ভাল
অ তাকে হেৰি আজ আজি হে হেৰি বনালো আৰু ইডলি মানে বনালো হেই দি ৰাতি পোৱা উ চ চুজি দি বনাই পাইছে ইদলি
নাই নাই ইডলি ইডলী কি ব
বুজি নাপাও ন তই হে মই শিকাই দিছো চা বনা কেতিয়াবা বনাই খাবি ল'ৰা ছোৱালীক দিবি বনাই অ তাৰপা
বনাই হয়
অঁ অঁ
ইডলিটো কি কি বস্তু মানে
ইডলি মানে কি তই মানে হেৰি এনেই মানে বেছিকে কি দি বনাই চাউল যে চাউলটো তিয়াই থাবি চাউল আৰু বগা মাটিমাহ এটা পাই যে সেইটো তিয়াই থৈ দিবি আহ সেইটো এদিন আজি তিয়াই থৈ দিছ নহয় ৰাতি তাৰাপা কালিলৈও মানে দুপৰীয়া মানে পিচিবি বস্তুখিনি পিচি পেলাই মিক্সিত তাৰপা অকন মানে হেৰি কেক বনালে যে যেনেকে কেক বনালে বা হেৰি এই এই ধূপ পিঠা বনালে যে গোল টো বনাও যে গোলটো তেনেকে ঘ তেনে কিমান খিনি পানী দিব লাগিব মানে তেনেকে থপথপিয়াকে পানীতো তাৰ পৰা মানে হেৰি সেইটো হ'ব নহয় তাৰপৰা অকণমান সময় থৈ দিবি মানে আৰু যেনেকৈ তই আবেলি পিচিলি নহয় বস্তুখিনি পিছিনা ৰাতিপুৱা বনাবি কিন্তু আগদিনা বি পিছদিনা মানে পিচিবি, দুপৰীয়া বা আবেলি পিচিবি, পিচি পেলাই আকৌ নেক্সট এ পিছদিনা বনাব লাগিব কিন্তু তৃতীয় দিনা। গমপালি তেতিয়া দিনা বনাই লৈ পেল বনা-বনাবি কেনেকে ইডলি বাচন এটা পাই মানে ভাপত দিয়া পিঠা বনাও যে হয় তেনেকুৱা উম', কিহত বনাৱগে?
ভাপত দিয়া পিঠা আমি গিলাচ এটা লৈ পেলাই, কেটলিটো বনাও কেতি দেৱা গিলাচ এটা তে হেৰি কৰি বনাও কুকাৰত যে গিলাচটো দি য়ে
অহ', এ তেনে-তেনেকেও পাৰিবি তেনেকেও পাৰিবি এটা। টা বনিব আৰু তেতিয়া এনেই মানে ইডলি বাচন এটা পায় মানে সেই বাচনতটো আজিকালি পায় চবতে পাই অনলাইনো পায় বা বিছ চালটো পাবি, সেই বাচন টোত মানে থাক, থাক, থাক এ মানে ঘাট-গাত গাত নাই নাই একো নিমখ অকণমান দিবি নিমখ দিবি তাপা আকৌ উম পাৰিলে মানে বেকিং চৌদা অকণমান দি দিবি আও মানে
অ', অ',
বনোৱা আকৌ, নিদিলেও হ'ব উম হেত টো নিজৰ ইচ্ছা তাত তা সেইখিনি ঘুলি লবি লৈ পেলাই ধুনীয়াকে ৰাতিপুৱা তই হেৰি, উ উঠিবি নহয় ৰাতিপুৱা খাব পাৰ ন হেৰি নিচিনা ভাত নাখাও আজি এইয়াকে খাওঁ বুলি চাউল হে সেইয়াও ভাতৰ নিচি নাই চাউল আৰু মাটিমাহটো থাকে মানে খালি। ক'লা মাটি মাহ টো যে হ হয় হয় তেতিয়া বাকলিতো কিন্তু গুচাই বগা কৰি ল'বি আ আমি মানে ব-বগা মাটি মাহতটো পাও যে সেইটো সেখিনি আনি লওঁ তাৰ পৰা উম এ উ হেৰি ইটলি বাচন টো ধা দি-দি যাবি আও ধুনীয়াকে আও, দি পেলাই তা পা ঢাকন মাৰি
সেইটো ভাপৰ দিয়া নি নিচিনা হৈ যায় অ
পাপতিয়া পিঠা নিচিনা হৈ যায় বস্তুটো তাৰ পৰা সেইটো নাৰিকলৰ ছ চাটনি বনাই ল'বি ধুনীয়াকে নাৰিকলৰ চাটনিৰ লগত খাবি আৰু ধুনীয়া লাগে খাই
তই বাহিৰত থাক যে ত এইবিলাক মাওী ফালকে বনোৱা বিহাৰী ফিলকে বনোৱা চব জাব
শিকি ললো অ সেইবিলাক শ মানে শিকি শিক সি মানে এতিয়া মাজে মাজে বনাই খাই থাকো সেয়াকে আজি সেয়া তাকে বনালো ছোৱালজনী খাওঁ বুলি কলজা
তই এলাহ নকৰ যে বনাবলৈ হয় আৰু ততে তোৰ ঘৰত এতিয়া কামতটো বেছি নাই বেছি ধৰি ললে অইন কাম স খিনি ইমান নহয় আমাৰ যেতি গৰুৱে গায়ে তাৰ পিছ এইফালে মেচিনৰ কাম হেখি উঠি পিনে ফে আকৌ মেচিনৰ কাম কৰিব লাগে আকৌ অ ভেবিকৰ কাম আছে এইবিলাক বনাই মোৰ সময় নো গৈ আঅ
অ অ অ মোৰ মানে কীৰ্তন
খাই বৈ আজৰি হওঁ সেইটোহে চিন্তা কৰি থাকো
হে সেইটোতো ময়ো চিন্তা কৰো মোৰ ৰাতিপুৱা ভাগে ভাগে মানে বি বনোৱা যায় যে হয় বস্তু উ দেউতাকে খাব এটা বেলেগ তাই খাব এটা বেলেগ
আমাৰ পোৱালী কেইটা আকৌ এইবিলাক ইমান জুতি চুতি নাখায়ও এই যিকোনো নতু নতুন বস্তু এটা বনাই দিলেও এ উম এ প্ৰথমতে নাখাব খাবলৈ নাপাব অ নাখাব এতিয়া তাহলে খাই খাই জানা হ'ল
আহ জাননা হ'ল যে সেইটো কাৰণে
আমাৰ হঁতে ইমান জুতি নাপায়
এ গাঁৱত আমিও আগতে হয় ভাত কেইটা পালেও একোৱে নালাগে হয়নে নহয় ভাতকেইটা এতিয়াও মই তেনেকুৱা দে একদম হান্দি মই এইবিলাক বনাও হে কিন্তু মই এইবিলাক উ সে মই কোৱা নাই জানো ৰাতিপুৱা হ'লে মোৰ ভাগে ভাগে সিহঁতে ভাল পোৱ বিলাক মই বেয়া পাওঁ সেই কাৰণে মই আকৌ মই নিজৰ কাৰণে বেলেগে ভাত কেইটাকে মোৰ ভাল লাগে মানে
অ ভাতকেইটাই মোৰ ভাতকেইটাই
ভাত কেইটাই মানে হে তাকেতো সিহঁত বনাই দিম এটা মই বনাম এটা সেনে কে কৰি থাকোতে ৰাতিপুৱা মই- ম বাৰটা এঘাৰটা বাজি যায়
মোৰ ভাত কেইটাই বেছি আমাৰ ভাতকেইটাই প্ৰিয় ভাল কেইটা খাব পালেও হ'ল আমা
সেইটোয়ে সেইটোয়েতোন আমি সৰু পৰা সেইটোকে খাই আহিছো হয় নে নহয়
অ এই কচু যে তেতিয়া নহলে কলা কচু টো খাইছ যে এই এদলীয়া কচু টো খাই পাইছ নে
অ পাইছো খালি এডালে যে হয় অ পাইছো নি খায়চোন সেইটোক
চাটনি খায় কিন্তু ভাজি খ ভাবিছো মজা লাগে
অ সেইটো পোৱাও নাই নহয় এতিয়া মই
অ সেইটো খাব লাগে সে নহয় আমাৰ মালিক বনাইছিলেই মই মানে এ অকমান দেৰিকে উঠিলো মালিকে বুটলি আনি পেলা বনা মালহি বিচাৰি আমাৰ বাৰীতে আছে যে বনালেহি অ ইমান ধুনীয়াকে বনাইছে ন তই মানে ভাজিকনেকে অকল মানে বনাইছে ভাজি কেনেকে যে খাওঁ খাওঁ লাগে আছে ইমানে ধুনীয়া বনাইছে
অ কি কি দিছে তাত
নাই এ মছলা অকণমান দি দিছে আৰু জ্বলা চলা অকণমান দিছে আৰু
অহ
খাই ধুনীয়া লাগিছে
বনাব লাগিব ৰ সেইটো এবাৰ মন সেইটো আমি চাটনি। খাওঁ ভাজি খাই বুলি ভাজি এবাৰ খাইছিলোঁ দে। ক'ৰবাত দে মনত নাইতিও।
আমাৰ ইয়াত ঢেকীয়া ঢেকীয়া অভাৱ নাই। কচু অভাৱ নাই তাৰ পৰা কলমৌ অভাৱ নাই।
অহ।
সেইকেইটা বস্তু থাকে সেইকেইটা বস্তু পাই। কলমৌ কেইটা পথাৰত গ'লে পায়। ঢেকীয়া কেইডালো। পথাৰত গ'লে।
অ বাৰীতে পায় অ আমি গোটেই কেইটাই কিনি খাওঁ কচুও কিনি খাওঁ।
আমাৰ ঢেঁকীয়া বাৰু বাৰীতে এভেইলেবল পথাৰ ঢেকীয়া কচু কেইডাল পায়। এই এনে বাটত কচু চচু। আছে বাটৰ কচু। খাৱৰ ঘৃণ লাগে যেতিয়া জেগা অ কোনোবা থ। ঘৃণ।
অ সেইটোয়ে সেইটোয়ে কুকুৰেও বা মানুহেও ন সেনেকেই।
এতিয়া পথাৰ পৰা আনে শুৰ কেইডাল কচু কেইডাল ইমান ধুনীয়া সেইকেইটা খাওঁ। ভেবেলী লতাও পাবলৈ অভাৱ নাই।
অ হয় দেই কি ভেবেলী লতাটো যে। তো এসপ্তাহত এবাৰ খাবই লাগে বোলে।
অ খাব লাগে কিন্তু আমাৰ মিক্সীটো নাইকিয়া হৈ যায় মিক্সীটো বেয়া হল। মই সেইদিনা তেতিয়াপে ভেবেলী লতা। খাবই নোৱাৰ লা হয়ে হ'ল।
অ মিক্সিত অ পিচি পিচি এতিয়া পাতাত পিচিবও এলাহ লাগে নহয়।
অ নাই পাতা মাৰিবই নোৱাৰো মই হাত এখন এই গাত। কিনো কিবা এটা বিষ হল পাতা মাৰিৰে বিষ।
অ অ অ মিক্সিটো ভাল কৰিব পাৰি নহয় দোকানত লৈ যাবিচোন। ন আমাৰ বেয়া হৈছিলে ভালকৈ আনিলো পঞ্চাশ টকা। টকাতে ভাল কৰি দিয়ে মিক্সিত।
এ নহয় সেইকেইটা হেৰিকেইটা আমাৰো কি হল জানো কিবা জ্বলি গ'ল এই। বিয়া এখনত। মানে কি মচলা জলকীয়া। জলকীয়া চব পিচিলেগৈ।
অহ তলৰতো নে ওপৰতো
এনে মেইন হেৰিটোয়ে জ্বলি জাৰি গল।
নহ'ব অতো
এনে হেৰিকেইটা নহয় আও
বাতি কেইটা নহয় অ- তলৰ সেইটোৱে ন তলৰ সেইটো জ্বলিছে মানে কোনটো এই- প্লাষ্টিকৰ সেইকেইটা নে? গোল গোল কেইটা যে, এইয়া বহাই দিয়ে যে বাতিত।
সেয়া নহয় সেয়াও জ্বলা নাই। এই ভিতৰৰ পৰা কিবা ধোঁৱা ওলাইছে।
তেও এবাৰ দেখাই চাবিচোন বাও দোকানত।
সেই তেতিয়া মই ভাবিছো এইটো বেয়াই হ'ল আও বাদেই দিলো আও সেইকাৰণে ডক্তৰক দেখাই আও হেৰি ভাল এটা কিনি ল'ম হ'ব- প্লেই ন অল
অ- হ'ব দে।
উম দে অ
ভাল এটা কিনি লবি দে।
অ-